অ', খবৰ ভালনে।
হয়, আছো দিয়া, কি খবৰ তোমাৰ?
এই আছো, ভাত চাত খালান নাই।
খালো খালো, তুমি?
অ', খালো অ', এইটো কি আছিল? কিবা এটা ক থা সুধিব আছিল, বিজি আছা নেকি?
নাই, নাই, বিজি নাই, কোৱাচোন।
অ', এই তুমি যে পাঠশালাৰ ৰাসত গৈছিলা, পাঠশালা মানে হাউলি আৰু ন?
হয়।
অ', তাতে যে গৈছিলা অ', তাৰে বিষয়ে অলপ ক'ব পাৰিবা নেকি?
অ', পাৰিম আকৌ, কিয় নোৱাৰিম।
অ', পিছে অলপ অ', মানে তাতে কেইদিনমান হয়নো? পাতচালাৰ ৰাসতো।
দছৰ পৰা পোন্ধৰ দিন মানলৈ হয় আৰু।
আচ্ছা হয় ন, আৰু অ', মানে তোমাৰ তাতে যে ধৰা আমাৰ উজনি অসমত এ মানুহৰ ৰাস হয় ন? অ', উজনি অসমত মানুহ হয়, কিন্তু আ মানে নামনি অসমৰ নামনি অসমে পৰে সেইখিনি ত' তাতে কিমান মান অ', কেনেকুৱা ৰাস হয়?
তাতে বহুত ধ আহ ধুনীয়া সুন্দৰ মূৰ্তি আৰু দৃশ্য দেখুওৱা হয়। পুৰণি কাহিনীৰ ওপৰত ভিত্তি কৰে আৰু এইবোৰ।
আচ্ছা। মূৰ্তিৰ সেয়া হয় ন? মূৰ্তি বিলাক এনেকে স্থায়ী ঘৰ আছে নে মানে কিবা বেলেগ? এনে টেম্পৰেৰী কে সজোৱা আছে।
এনে কিছুমান টেম্পৰাৰী কিছুমান ঠায়ো আছে।
আচ্ছা, আৰু সেই ৰাসত তোমাৰ বিশেষ কি কি বস্তু দেখা যায় বাৰু?
বিশেষ মানে ধুনীয়া একদম হেৰি থাকে, কি বুলি কয় এইটো? ৰবা দেই, অম শ্ৰীকৃষ্ণৰ বাবে ধুনীয়া এখন মঞ্চ তৈয়াৰ কৰা হয়। ৰঙীন পোহৰ, ৰঙীন পোহৰ, ফুল বিভিন্ন সচৰে অ', অন্ত অত্যন্ত মনোমোহা কৰি তোলা হয়, ৰাতিৰ সময়ত বহুত ভাল লাগে।
হয় নে, আৰু প্ৰগ্ৰেমচ কিটো তাৰে যে অনুষ্ঠান কিছুমান থাকে সাংস্কৃতিক অনুষ্ঠান। সেইবিলাক অ', হয় নাই? হৈ থাকে ন? অ', আচ্ছা। এতিয়া তুমি কাৰ লগত গৈছিলা তাতে?
মই তাতে মা-দেউতা লগত গৈছিলোঁ।
মা-দেউতাৰ লগত অহ। তুমি তাতে ক'বাত ঘৰ মানে থাকা এনেকুৱা ঘৰ লৈছিলা? নে কোনোবা ওচৰ। আহ কিবা আছে আলহী আছে?
আলহী আছিল আমাৰ পেহীহঁতৰ ঘৰ ওচৰ আৰু বৰদেউতাৰ ঘৰো ওচৰত বাৰু।
আচ্ছা! তাতে আছিলা ন পেহীহঁত।
অহ তাতে আছিলো আমি তাতে আমি ৰাস আৰম্ভ হোৱাৰ দিনৰ পৰাই আছিলোঁ বাৰু।
অহ পেহী হঁতৰ ঘৰত কোন কোন আছে?
পেহা আছে পেহী আছে আৰু পেহীৰ ল'ৰা এজন আছে।
আচ আচ্ছা! অহ দাদাৰ লগতে গৈছিলা পিছে?
অহ দাদা আৰু বৰমা হতঁৰ ঘৰুৰো আছে বুলি ক'লো নহয়। অহ বৰমাৰ সৰু ছোৱালী জনী আৰু ডাঙৰ ছোৱালী জনী আমি আমি চাৰিওজন এ গৈছিলোঁ আৰু তাতে।
আচ্ছা আচ্ছা! অহ বুজিছোঁ এ দিনত দিনত গৈছিলা নে ৰাতি গৈছিলা?
দিনতো গৈছোঁ, ৰাতিও গৈছোঁ।
অহ চবতকৈ অহ কো মানে ৰাতি যায় ভাল লাগে নে দিনত যায় ভাল লাগে?
এনেই ভালতো দুয়োটা লাগে। কিন্তু মোৰ। মোৰ মানে অভিজ্ঞতাৰে ক'ব গ'লে মোৰ ৰাতি বেছি ভাল লাগিছিল। তাতে ধুনীয়া পোহৰ ৰঙীন পোহৰ আছিল। বিভিন্ন খেল ধেমালি আছিল।
অহ এই কিবা যে খেল বিলাক থাকে সেইবিলাকো আহিছিল ন? অ দো আৰু দোকান বিলাক যে থা। হয় কোৱা।
লগতে মি অ মিঠাইৰ দোকান আছিল বহুত।
অহ হাউলিৰ ৰাসৰটো এয়া মাহৰ কলা মাহৰ। জিলেবি ো অহ বহুত বিখ্যাত ন খাইছা নে
অহ সেইটো খাইছোঁ খাইছোঁ উম ধুনীয়া লাগে।
ধুনীয়া লাগে ন আচ্ছা হা। আৰু তাতে তাতে যদি ধৰা মই যাব খোজো যে এতিয়া এতিয়াতো নহ'ব বাৰু। এনেই পিছলে যদি যাব খোজো তেতিয়া হয় হয় তাৰপিছত। এতিয়া যদি যাব খোজো ওচৰে পাজৰে ৰুম মানে ঘৰ থকাকে এনেকে পাম নাই।
অহ পাবা আছে বহু কেইখন ময়ে এনে মই। যদি অহ মই মানে পেহা পেহা পেহীহঁতৰ ঘৰত যে আছিলো মই সেইকাৰণে মই। আৰু সেইবোৰত যোৱা নাই কিন্তু আছে আছে এনেই ওচৰে পাজৰে অলমান দূৰত। টো আছে বাৰু।
অহ মানে এতিয়া আমি গ'লে। হয় আমি গ'লেতো এতিয়া ধৰা কবাত হা আমাৰ যিহেতু আলহী নাই। ত আমিতো ৰুম মানে ঘৰ চৰ ঘৰ মানে আও সেনেকুৱা ল'ব লাগিব কিবা এটা।
অঁহ।
অহ সেইকাৰণে মানে এহ এইটো কথা সুধিলোঁ। আৰু সেয়াই এইটো কি আছিল তাতে। উম প্ৰত্যেক দিন মানে চব খেল যে ওলাইছে সেইবিলাকত উঠিছা নাই।
মই উঠিছোঁ।
উঠিছা অহ ক'ত ক'ত উঠিলা।
এনেই উঠিছোতো বহুত তাতে তাৰ ভিতৰত নাম কেইটা মানৰহে মনত আছে আও।
দিয়াচোন নাম কেইটা মনকে কোৱা।
নাম এইফালে, এই নাও খেল আছে।
অ,
ব্ৰেক, ব্ৰেক ডান্স।
অ, ব্ৰেকডাস্নটো, হয় হয় অ, ডাঙৰ চকাটো? উঠিছানে নাই, ডাঙৰ চকাটোত? হেল্ল, হেল্ল, হেল্ল, হেল্ল, হেল্ল,